হা হেল্ল' ভাল আছ ভাল আছে আপুনি
আছোঁ ভালে আছোঁ আপুনি
মইয়ো ভালে আছো কি কৰি আছা এতিয়া
এতিয়া বহি আছোঁ অলপ
অ বহি আছ ঠিকে আছে আজি আমালোকে কিবা অলপমান স্বাস্থ্যৰ বিছয়ে আলোচনা কৰো হা
ঠিক আছে
সেইটোৱে কৈ আছো যেনেকুৱা কেনেকুৱা অ
কওক
উম সেইটোৱে মানে কেনে কোৱাকৈ আমাৰ গাটো ভাল ৰাখিব পাৰি কি কি খাব লাগে আমালোকে কেনেকুৱাকৈ দৈনন্দিনক দিনটো মানে পাৰ পাৰ কৰিব লাগে সেইটো লৈ আলোচনা কৰিম আজি
হয় এক এতিয়া কথা হ'ল যে আপুনি ভালে এটা টপিক লৈ আলোচ- চনা কৰিবলৈ আৰম্ভ কৰিছে কথা হ'ল যে আজি আমাৰ স্বাস্থ্যয় ভাল ৰাখিবলৈ হলে আমি খোৱা খাদ্যতো আমি অলপ চাই চিন্তি খাব লাগিব আজি আমি আজ আজিকালি আমি গাঁৱলীয়া মানুহ হিচাপে এটা বস্তু লক্ষ্য কৰোঁ সকলো সময়ত আমি টোপনিৰ পৰা কেতিয়াবা আঠটা বজাত কেতিয়াবা দহটা বজাত কেতিয়াবা নটা বজাত টোপনিৰ পৰা সাৰ পাওঁ ত সেইখিনি কি কৰিব লাগি অবাস্তমি আমি পৰিৱৰ্তন কৰিব লাগিব হয়নে নাই
হয় হয় হয় কথাটো সঁচা
ৰাতি হয় আমি এনেকুৱা লাগিব ৰাতিপুৱা পাঁচটা বজাত যদি টোপনিৰ পৰা উঠো যিহেতু আমি ইলাম ধৰ্মী মানুহ কোনোবাই হয়তো নামাজ পঢ়িব যায় নহ'লে কি কৰিব লাগে ৰাতি টোপনিৰ পৰা উঠিয়ে অলপ খোজ কাঢ়িব লাগে এক দুই কিলোমিটাৰ যদি আমি খোজকাঢ়ো প্ৰতিটো ৰাতিপুৱা যদি খোজকাঢ়ো কি হয় আমাৰ শৰীৰটো খোজকাঢ়িলে কিন্তু অল ভাল হয় আৰ গি তাৰ লগতে আৰু এটা কথা হৈছে খালি খোজ কাঢ়িলে নহ'ব কিছু নিয়ম কাণুনৰ মাজেৰে আমি চলিব লাগিব খোৱাটো আমি সময়মতে খাব লাগিব যেনেকুৱা ৰাতিপুৱা যদি আমি চাহ খাওঁ সেইটো আমি গ্ৰীণ টি বুলি কওঁ যে লালচাহ লাল আমি লাল চাহ খাব লাগিব কোনোবাই আমি গাখীৰ দি চাহ খাওঁ গাখীৰ চাহ নহয় লাল চাহ আমি খাব লাগিব লাল চাহ যদি আমি দেইলি ৰাতিপুৱা লাল চাহ খাওঁ আৰু এক ডেৰ দুই ঘণ্টামান পিছত যদি আমি ভাত খাওঁ খোৱাখিনি যদি আমি অলপ সময়মতে খাওঁ নিজৰ শৰীৰটো কিন্তু অলপ ভাল থাকিব ত এইখিনি আমি অ লক্ষ্য কৰিব লাগিব তাৰ লগতে যে আমি খোৱা কিনি কেনেকুৱা খাই আছো খাদ্যখিনি কেনেকুৱা পৰ্যায়ত আমি খাদ্য খাই আছো কিছুমানে হয়তো আমি বজাৰৰ পৰা চব্জিখিনি কিনি আনো হয় না নাই অ চব্জি খিনি কিনি আনো কিন্তু চব্জি খিনি আমি কি হয় সেইটো আজিকালি ৰাসায়নিক সাৰ বেছি প্ৰয়োগ কৰা হয় আমাৰ চব্জ বিলাকি যিলাক বনাই বজাৰত যিসকল বিক্ৰী কৰে একচুৱেলি পাইকাৰী চব্জিখিনি আমি লে তাক ৰাসায়নিক সাৰৰো মেক্সিমাম তাৰমানে বেছিভাগেই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে তাৰ কাৰণে কি হয় সেইখিনি যদি আমি সেই শাক পাচলিখিনি যদি আমি খাওঁ আমাৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে তাৰ কাৰণে আমি আজিকালি দেখা এটা বস্তু ঠিক যে আমি গাঁৱলীয়া মানুহ হয়না নাই আমি গাঁৱলীয়া মানুহ সকলো সকলো সকলো মানুহৰে অলপ নহলেওঁ মাটি সম্পত্তি হলেওঁ আছে সে আ আছে না সেইখিনি যদি আমি
নিজে যদি অলপ আহ জৈৱিক সাৰ ব্যৱহাৰ কৰি চব্জিখিনি যদি উৎপাদান কৰিব পাৰো বা আমি চব্জি খিনি নিজে বনাই খাব পাৰো আল্টিমেটলি কি হয় কিছুমান আমাৰ এইখিনি ৰাসায়নিক সাৰৰ পৰা যিখিনি বেমাৰ হয় আমাৰ সেই বেমাৰ খিনি খিনিৰ পৰা আমি অলপ দূৰত থাকিব পাৰিম হা অলপ দূৰত থাকিব পাৰিম তাৰপিছত আমি পানী মোঠ কটা আমি শৰীৰটো সুস্থ থাকিবলৈ'হলে মানুহে দিনে মিনিমাম পাঁচৰ পৰা ছয় লিটাৰ পানী খাব
ছয় লিটাৰ পানী খাব লাগে অ কথাটো সচাঁ
এজন মানুহে কিন্তু আমি পানী খিনি কম খাওঁ আমি খোৱা খানা খাদ্য কি কাৰণে আমাৰ কি হয় পেটত নানান ধৰণৰ সমস্যাৰ সৃষ্টি হয় কাৰোবাৰ গেছৰ প্ৰব্লেম হয় কাৰোবাৰ পেটত তাৰমানে লিভ লিভাৰৰ প্ৰব্লেম হয় সেই খিনি কি হয় পানী যদি আমি বেছি খাওঁ আমাৰ লিভাৰটো
লগতে আমি এটা বস্তু জানো যে শৰীৰটো ঠিক ৰাখিবলৈ আমি টোপনিটো আমাৰ ঠিক হ'ব লাগিব আজিকালি আমি ৰাতি বাৰটা দুইটা তিনটা লৈকে তাৰ মানে আ কথা পাতি মোবাইল চাই থাকো কথা পাতি থাকো সেইটো কি হয় আমাৰ শৰীৰৰ শৰীৰৰ লপক্ষে আমাৰ
এইটো এইটো মানুহৰ আজিকালি মানে বেয়া বেয়া বাছ
বেয়া
অ অ এইটো কৰিলে আৰু কিবা ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিব নোৱাৰে তাৰপিছত স্বাস্থ্যটো ভাল নাথাকে মুৰটো বিষাই থাকে গোটেই দিনটো উম এনে টোপুনি যোৱা টোপুনি যোৱা অৱস্থা তাই এনেকুৱা, লাগি থাকে। উম এনেকুৱাই। বেমাৰৰ নিচিনা এনেকুৱা লাগি, থাকে গোটেই দিনটো। টোপনি যদি ঠিক দৰে নহয়, উম ঢাল ধাল দিনপ গ'লে টোপনি তেনেকুৱা হয়। এনেইটো আমালোকে টোপনিৰ পৰা উ- উঠি সোনকালে উঠিব লাগে। উঠি পেলাই অলপমান কিবা উম, মুখ ধুই, মুখটো মুখটো ধুই পেলাই, দুই তিন মান, দুই তিন লিটাৰ নিচিনা পানী খালে, তাৰপিছত কিবা এটা দুটা কল খালে আপুনি যদি কিবা, ফল আছে ঘৰত। ফল কিনি আনিব লাগে। ফল কেতিয়াবা খাব লাগে। এটা দুটা কল খালে আৰু যিটো, আমাৰ সকে যিটো বুট কয়, বজাৰৰ পৰা কিনি পোৱা যায় সেইটো বুট। সেইটো বুটটো যদি আপুনি ৰাতি ভিজাই ৰখা হয় পানীত, ত আপুনি ৰাতিপুৱা খাব।
হুম হুম।
চাই খাই দিব। সেইটোৰ পৰা, আপুনি ভিটামিন পাব, আপোনাৰ উম শৰীৰত শক্তি পাব, এনাৰ্জি পাব। তাৰ পৰা এটা দুটা কল খালে আৰু, কিবা এটা আপেল খাব পাৰে। তেনেহলে আপোনাৰ কিবা আইচ, স্বটো ভাল থাকিব। ঠিক আছে, মানুহে আজিকালি কি কৰে ৰাতিপুৱা উঠি পেলাই অকল চাহ খায়। চাহ খাই পেলাই এইটো চাহ খোৱাটো এইটো এটা বেয়া অভ্যাস আছে এইটো এটা সঁচা। কিয়নো চাহ যদি আপুনি খায় তেনেহলে আপোনাৰ শৰীৰত শক্তি নাথাকিব। কিন্তু অকল কি থাকিব আপোনাৰ যিটো খিদা আছে মানে ভোক আছে, ভোকটো আপোনাৰ মৰি যাব।
হয়।
এইটো দু -দুঘণ্টা, তিনি ঘণ্টা মান- মানৰ বাবে একেবাৰে ভোকতটো আপোনাৰ ওচৰত নাথাকিব। কিন্তু আপুনি গাত শক্তিয়ে নাথাকিব আপোনাৰ। সেইবাবে চাহ খোৱাটো বেছি খোৱাটো ভাল নহয়। কেতিয়াবা কেতিয়াবা খাব লাগে, যেনেকুৱা আপুনি গোটেই দিনটো গ'ল আবেলি যেতিয়া সন্ধিয়া হয়, সন্ধিয়া আপোনাৰ মূডটো বিষাই আছে, ভাল লগা নাই, এতিয়া আপোনাৰ মূডটো ভাল কৰিবৰ বাবে আপুনি অলপমান লাল চাহ বনাই এটা দুটা বিস্কুটৰে দি পেলাই আপুনি খাওক। তেনেহলে আপোনাৰ য- টো মূৰ বিষ আছে। এইটো ঠিক হৈ যাব আপোনাৰ মনটো ভাল হৈ যাব। শৰীৰটো ভাল থাকিব।
আৰু খোৱা খাদ্য কেতিয়াবা কেতিয়াবা, খোৱা খাদ্যৰ লগত, চব্জিৰ লগত, কেতিয়াবা কাঁচা কেঁচা চব্জি আছে না। যেনেকুৱা উম টমেট' আছে। উম, যেন বিলাহী, বিলাহী-বিলাহী আছে। আছে, গাজৰ আছে, তাৰপিছত চ-চচা আছে। তিয়হ, যিটো কয় তিয়হ এইবিলাক যদি আপুনি কেঁচাই এটা দুটাকৈ খায় থাকিব পাৰে মানে ভাত খোৱাৰ পিছতো, তেনেহলে আপোনাৰ যিটো স্বাস্থ্য আছে আপুনি ভাল হ'ব। আপুনি গাত কিবা শক্তি পাব। শক্তি বৃদ্ধি হ'ব আপোনাৰ গাত। সেইটোৱেই। আজিকালি মানুহে কিবা বজাৰত সুন্ধিয়া হ'লেই বজাৰত যাব, বজাৰত গৈ বোলে চাহ খাব, তাৰ লগত আৰু দুটা এটা মানে বৰা খাব। তেলে ভজা বস্তু এইবিলাক খোৱাতো মানে পেটৰ মানে
পেটৰ প্ৰব্লেম আমাৰ শৰীলৰ-শৰীলৰ-শৰীৰৰ পক্ষে ভাল নহয়।
এইটোৱে মানে শৰীৰৰ কয়। পেট বিষাই আকৌ গেছ হয় আৰু এইবিলাকতো আপোনালোকে জানেই। উম, জানে বা নাজানে মই কৈ আছোঁ আপোনাক। যে যিবিলাক মানে তেলে ভজা বস্তু বনায়, সেই তেলখিনি কিন্তু কিন্তু মানুহ এ দোকানদাৰবিলাকে দহদিন পোন্ধৰদিন ধৰি সেইটো তেলে ব্যৱহাৰ কৰি থাকে। বৈয়ামত বৈয়ামত ভৰাই ৰখে তাৰপিছত আকৌ নতুন নতুন পেকেট এটা ছিঙি পেলাই তাতে মিহলি কৰি দিয়ে, এইটো তেল তোমা কৰি কৰি পেলাই সেইটো দিয়ে। উফেলাই বাজি তাৰপিছত পাপৰ এইবিলাক বনাই থাকে, সেইটো সেইবাবে খোৱাটো আমালোকে বাবে অপকাৰী, উপকাৰ নাই সেইটোত।
হয়, হয়। ত' আমি ৰাতিপুৱা আৰু এটা কাম কৰিব পাৰোঁ শৰীৰটো সুস্থ ৰখাৰ কাৰণে। ৰাতিপুৱা টোপনি পৰাৰ উঠ যেতিয়া আমি ডেইলি পানী এক লিটাৰ বা দুই লিটাৰ পানী খাওঁ।
হয় সেইটো, সেইটো আপোনাৰ আৰু ভাল লাগিব ৰাতি যেতিয়ায়া আপুনি টোপনি যাব, আপোনাৰ যিবিলাক শৰীৰৰ যিবিলাক অ-অংগ পতংগ যিবিলাক আছে যেনে কোৱা কিডনী আছে, লিভাৰ আছে।
উম', উম'।
এটা আছে, এইবিলাক যে আছে।
উম।
গোলবাডাৰ এইবিলাক আপোনাৰ কিবা কয়। চলাচলটো ভাল দৰে কৰিব পাৰিব ৰাতিটো আপুনি। মানে ভাল হ'ব, সেইবিলাক ফ্ৰী পাব, আৰাম পাব সেইবিলাক। পানী খাব লাগে ৰাতি পানী খায় পেলাই টোপনি পেলাই দিব লাগে।
হয়, হয়।
ঠিক আছে ভাল আলোচনা হল পৰৱৰ্তী তাৰো আলোচনা।
অঁ, এইটোৱেই মানে তেনেকুৱা দৰে দৰে চলিলেহে আপোনাৰ, স্বাস্থ্যটো ভাল থাকিব ভাত খাব। দুপৰীয়া সময়ত ভাত খাব তাৰ পিছত ৰাতিত কেতিয়াবা। আপুনি ৰুটি বনাই পেলাই খাব পাৰিব। পৰঠা নাখাব বুজিছে? পৰটা টো তেলে ভজা বস্তু।
সেইটো খাব নালাগে সেইটো খালে শৰীৰৰ শৰীৰৰ পক্ষে বিয়াহে হয়। হ'ব আপোনাৰ পৰা। আপোনাৰ পৰা বহুত পৰামৰ্শ পালো আমি পালন কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তীত। এয়া আজিৰ কাৰণে আজিৰ কাৰণে এইখিনি। টেংকিউ।
সেইটোৱেই কিবা কিবা। আৰু ভাবি আছো আপোনাৰ আপুনি মানে ভ্ৰমণ থমন কৰা। প্লেন আছে নেকি আপোনাৰ কোনো?
ভ্ৰমণ কৰা প্লেন আছে সেইটো পৰৱৰ্তীত আলোচনা কৰি আছোঁ।
অঁ, সেইটোৱেই ঠিক আছে কো একো নহয় আৰু পৰৱৰ্তী। মই তোমালোকে আলোচনা